হেল্ল'।
অঁহ এ আছিলো এনে খবৰ ভালনেে তোমাৰ?
উঁম ভালেই দিয়া, ভাত খালা?
অ ভাত খালো দেই তুমি খালা নে নাই।
খালোঁ দিয়া ইমান গৰম দিছে আজি বাহিৰতে বহি আছো।
কালি গৰমতটো অকমান কমে পৰিছিল যেনিবা কিন্তু আজি অকনমান বেছিয়ে।
কালি কালিৰো বহুত বেয়া। কে দিছে গৰম বাপৰে থাকিব পৰা নাই তাতে আমাৰ ঘৰত মানে ফল চিলিঙি আছে যে। একে বেছি গৰম থাকিবই নোৱাৰোঁ।
অহ। হয় যেনিবা এতিয়া আমাৰ এইবিলাক চিলিঙি টিলিঙগি লগা হৈ থকা পিছতো ইমান গম লাগে। ছে এতিয়া বেলেগে চোৱাচোন টিঙৰ ঘৰতে কেনেকে থাকে।
ই তোমাৰ টিঙৰ ঘৰতে ভাল গম পাইছে।
এই নহয় গৰম দিন কেইটা টিঙৰ ঘৰত বেয়া টিঙৰ একদম হেৰি তাপ। টো একদম মানে গুপ গুপকে বহুত মানে গাতে লাগে।
আমাৰ মানে কি জানো ত আমাৰ ঘৰটোৰ পিছত মানে বাহহৰ ঘৰতে আছে নহয় তাতে ত জুই চুই থাক। ঢেঁকী হাল আছে তাত বহুত ধুনীয়া ঠাণ্ডা। কিন্তু আমাৰ ৰুম কেইটা হবত মান ফ চিলিঙে থাকা একোতো বতাহ- চতাহ সোমাব নোৱাৰে।
এই বাঁহৰ ঘৰত ভাল বাঁহৰ ঘৰত ভাল এ বাঁহৰো মানে।
টিঙহে আছে তাত বহুত ধুনীয়া লাগে থাকে।
উম এই বাহৰো মানে এটা সজীৱ হেৰিতটো থাকে নহয় তাত। সেইটো মানে পাই থাকা যায় বাহঁঘৰ কেইটাত কিন্তু মানে টঙৰ ৰুমত নোৱাৰি তেনেকে থাকিব।
তাতে মানে তোমাৰ অকমান বেছি মানে উ ডাঙৰ ডাঙৰ গছ থাকিলে তেনেকুৱাতো ভাল হয় নাই। আমাৰে গছ চছ নাই বহুত অসুবিধাে ডাইৰেক্ট ৰ'দটো আহে।
অ তুমি হেই পৰক্ষা দিৱসখন না শনিছিলা নেকি কলেজৰ।
অ মই নগলো দিয়া তুমি গৈছিলা নেকি?
অ মই গৈছিলো।
সেইদিনা মানে ত মোৰ মানে তোমাৰ অসুবিধা হৈ আছিলে। মানে মই এম চি আছিলো সেই। সেইকাৰণে অ সেইকাৰণে যাব নোৱাৰিলো তুমি গ'লা।
অ আহিল আকৌ গোটেই দিনতটো বহুত মানে। ভাল লাগিলে তাত থাকিবলৈ চাহঁতে যেনেকে কৈছিলে মানে কথাবিলাক। সেই তেনেকুৱাই আৰু কিন্তু। বেছিকে বহি থাকিলে বহি থাকিব দিয়ে ন এটা সময়তে সেইখিনিয়ে অশান্ত লাগিলে্
অ কি কি কৰিলা তাত মানে অনুষ্ঠানটো কেনেকে কি পাতি কৰিলে।
স প্ৰথম প্ৰথম মানে আমাৰ হেৰি অতিথি যোনবিলাক আহিছিলে তেওঁলোকৰ লগত লগ হৈ পেলাই। উত্তোলন কৰিলে তাৰপিছত বন্তি প্ৰজ্বলন কৰিলে তাৰপিছ সেইটো। আৰম্ভণি কৰিছে আৰু তেনেকে তাৰপিছত জাতীয় সংগীত আছিলে।
অ তুমি তাত নাচিছিলা নেকি।
অ মই নাচিছো তাত সাংস্কৃতিক অনুষ্ঠানটো পাতি ন নহয় ত' তাত। আমি নাচিছিলো গ্ৰুপ ডান্স এটা কৰিছিলো চবে।
মই নাচিম বুলি ভাবিছিলো দিয়া মানে মই প্ৰেক্টিচো কৰিছিলো তাৰ পিছত মোৰ অসুবিধা হৈ গল যে যাব নোৱাৰি। নোৱাৰিলোঁ আৰু।
অ।
উম।
এই নাচিব ভালেই লাগে খালি গৰম যে চ মেখেলা পিন্ধি পেলাই সেইটো সময়তে অশান্তি লাগে আৰু।
অতিথি সকলে চাগে পুৰা ভাষণ দিছে গৰমত ন।
উম ভাষণ দিছে তাতে আমাৰ মানে অডিটৰিয়ামটো অমান সৰু নিচিনা পাও মই একদম গৰম লাগে। বহুত মানে বেছিকেই লাগে।
অ
আমি হে বেছি দো প্ৰেক্টিচ কৰা নাছিলো যে এই ন। মাছৰ কিন্তু মানে ভালকে পাইছিলো নাচিবলৈৰ কাৰণে।
অ নাছিলা আৰু
নাছিলো।
তাৰপিছত কি কি কৰিলা তাত।
এ তাৰ পিছত আকৌ হেৰি কৰিলে। এইয়া গান চান গালে কিছুমানে তাৰপিছত আকৌ কবিতা আবিত্তিও কৰিলে। এইয়া চাৰে আমাৰ ছাৰহঁতেও মানে গা চান গাইছিলে আৰু সৰু সুৰাকে নাটক এখনো কৰিলে আকৌ বিহু নাচিছিলে সেই তেনেকুৱাই। আ তাৰপিছত আকৌ আমাৰ মানে অ এই কিনিছিলে।
অ।
হে ৰেলী কিন্তু মানে বেছি অ বেছি কিন্তু হোৱা নাই। ন গম বুল দিয়ে মানে ছাহঁতেও বুজি পাইছে ন আমাৰ কথা বেছ নাই অলপমান ঘূৰাই আছে আৰু হে এঘন্টাতে মানে চব শষ পেলালে ৰেল কাম বাকীখিনি তাৰ পিছত কৈছে।
তাকে কলেজত ৰেলি হলে বহুত অশান্তি লাগে ইমান গৰম। হয়নে তাতে ৰাস্তাত খোজ কাঢ়ি
এইো অকমান ভালেই কলেজ উইকতনেৰেলি পাতে যে স তেতিয়া বহুত ঘূৰাই বেছিকে ঘূৰা হয়।
তাকে বা বহুত বহুত তাত মোৰ কি হৈছিলে জানা। মই তোমাৰ মানে ৰেলীতো আগদিনাখন তাৰ দুদিনমান আগত তোমাৰ মানে চুলি ষ্টেত দিছিলো হা। ৰেলীত যে গৈছিলো সেইদিনা বহুত গৰম আছিলে সেই গৰমৰ ভাৱটো পৰি ঘৰত আহা- পিছত যে মোৰ গোটেই চুলিগাল মানে উম হেৰি হৈ গ'ল বেকা হৈ গ'ল।
অহঁ। হয় গৰমত উমঁ। আৰু আৰু হেৰি কলেজত মানে আমাৰ হেৰি পাতিছিল যে। সেই ৰেলি চেলি হৈছিলে তেতিয়াও ধৰ। আমি তেতিয়া ছেকেণ্ড প্ৰাইজ পাইছিলো যে সেই প্ৰতিষ্ঠা দিৱসত আমি- মাগিছে প্ৰাইজটো।
অঁ প্ৰাইজটো পতিষ্ঠা দিৱসতে দিলে ন। আকৌ তোমাৰ কেইদিনমানৰ আগত- মানে সেৰি ছাৰ সতে অনুষ্ঠান এটা পাতিছিলে নহয় মানে হিন্দীৰ কবিতাৰ বিষয়ে। তাৰো তোমাৰ প্ৰাইজ কেইটা দিম বুলি কৈছিলে। দিলে নেকি তাত?
নাই নাই তাত দিয়া নাই। ত পিছতকে দিব চাগে সেইটো এতিয়া সেৰি একো কৰা নাই দিব বুলি কৈছে- তথাপিওঁ।
মানে মইও পাব লগীয়া আছিলে। মই বোলো প্ৰাইজ দিলে নেকি।
নাই নাই নাই দিয়া। পাবা পাবা যেতিয়া দিব- মেছেজ দিবয় নহয় চবে দেখিম আমি।
উমঁ কিবা খাব দিলে নে নাই তাত?
অঁ সেৰি- এ চাহ বিস্কুট দিছিলে সেই সময়ত বাৰটা মান বজাত। তাৰপিছত দুটা তিনটা মানত মানে ভাত খাবলৈ মাতিছে। আৰু অতিথি সকল অ অতিথি সকল আহিছে দিবই লা- গিব। পনিৰ খুৱাইছে সেৰি তাৰপিছত অতিথি সকলক মানে সেৰি দিছে আৰু- এ সেৰি চিকেন দিছে নে মাটন দিছে গম নাপাও ইমান। কিন্তু বাকী মানে এজনী- যিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক পনিৰ খাব দিছে।
মই হ'ল অঁ মানে বহুত গৰম লাগিছে দিয়া।
উমঁ।
মোৰ বেছিয়ে গৰম লাগিছে। হ'ব নেকি, মোৰ মানে কাম কৰোগৈ বুলি ভাবিছিলো।
অঁ অঁ দিয়া নহ'লে যোৱা কিবা কাম আছে যদি কৰাগে।
কাম কাপোৰ ধোগে বুলি ভাবিছিলো। তাৰ মানে মই বাথৰুমত আহিছিলো। যাওঁ নে?
কিবা বেছি ইম্পৰ্টেণ্ট কথা এটা আছিল নেকি। মই এনেই ভাবিছিলো কিবা এটা আমি সেৰি- ফুৰিব যোৱা প্লেন এটা বনাও বোলো। বহুত গৰম লাগিছে যে এইকেইদিন।
অঁ ফুৰিব যাব পাৰি ক'ত যাবা তেনেকে?
এই মই শুনিছো আমাৰ হেৰি ফালে এ খানাপাৰাৰ পৰা অকনমান গৈ পেলাই বিশ- মিনিটমান লাগে নেকি ৰেজৰ্ট এখন আছে ধুনীয়া মেঘালয়ৰ ওচৰত।
উমঁ।
দামবিলাক চাগে অকণমান বেছি তাত কিন্তু তথাপিও মানে ইমানো বেছি নহয় আৰু ৰিজনেবল হেৰি ৰিজনেবল- হয় দামবিলাক।
উমঁ অঁ মই তোমাক ভিডিঅ' শ্বেয়াৰ কৰিম দিয়া। অঁ দেখিছো কিন্তু তাত মানে বহুত বেছি দাম। দাম-
এবাৰ যাম বুলি ভাবিছো মানে সেইদিনা তোমাৰ আমি চোপা চুপিখন চায় আহিলো। তাৰপিছত মামায়ে কৈছে- বোলে ৰিজৰ্ট খনত লৈ যাম বুলি। তাত বোলে বহুত মানে ইমান আৰু দাম নহয় আমি যিমান কৈ- ছিলো।
অঁ। কিন্তু তাত থাকাকে যাব নোৱাৰি বুজিছে নে নাই। তাত মানে হেৰি ৰুম বিলাকো চাগে বহুত দাম হ'ব।
তাত চুইমিং পুলো আছে ধুনীয়াকে ধুনীয়াকে আমি গাও ধুই আহিব পাৰিম দিয়া।
দিব জানো সেই নামিবলে কাৰণে।
দিব চাগে দিব মানে আমাৰ মামা পুতেক তোয়ে কৈছে- সি মানে এবাৰ আহিলে গৈ, কৈছে এবাৰ- মানে মামাই ক'লে ক ফুৰাবলৈ যাম তাপিছত সি কৈছে তাতে যাম তাপিছত তাত গা পা ধুনীয়াকে ধুই আহিম বুলি কৈছিলে সি।
মানে হেৰি! অঁ মানে গা ধুবলে কাৰণে প্ৰাইজ শ্ৰাইজ নলয় আও ন বেলেগ এক্সট্ৰা।
নল'ব চাগে।
অ মানে খাবলৈ কৰিবলৈ সেইখিনি হৈয়ে যায়। সিহঁতে চাগে হেয়ি বিলাকক দিয়ে দিয়ে আও। গেছবিলাকক দিয়ে চাগে নামিবলে কাৰণে পুলত ন।
সিহঁতৰ তোমাৰ ট'টেল চাৰি হাজাৰ কৰিব লাগে।
অঁহ। টটেল চাৰি হাজাৰ। কেজ কেইটা মানুহ গৈছিলে?
অঁ মানে মামা মামি তাপিছত মামীৰ পুতেকটো আৰু এগৰাকী আমাৰ মানে বা এজনী আছে ত বিয়া গ'ল আৰু এতিয়া পেহী আৰু সেই পেহী গৰাকী তাপিছত পেহী গৰাকী হাজবেন্দ আৰু হেতৰ বহুত সৰু কন মানি ছোৱালীএজনী আছে।
বেছি মানুহ গৈছো চাৰি হোজাৰ নহ'লে ইমানো ইমানো বেছি নহয় চাগে।
উম গৈছে আৰু দে সিহঁতে উম।
অ তেনেকে হলে ঠিকে আছে। তেহ'লে বেছি মানে বহুত বেছি হলে অভাৰ প্ৰাইজ লৈলে যাবলেও মন নাযায় দিয়াচোন। উম
আহ হ'ব দিয়া নহ'লে হা। মোক মানে মাতি আছিলে মই যাওঁ নেকি।
উহ। এই নহয় মোৰ মানে মেঘালয়ৰ সেইখনত যাবলৈ মন আছিল সেইটো বোলো প্লেনটো বনাই লওঁ পটককে।
অঁ দিয়া দিয়া কোৱা জল্দি কোৱা মানে মোক ঘত মানে মাতি আছে মোক কিবা খাবলে। জল্দি কোৱা টাইম হলে তুমি কাটি দিম অ।
উম! এইয়া হেৰি। দিয়া আমি নহ'লে যাম নহ'লে জুলাই নহ'লে আগষ্ট ফাৰ্ষ্ট মানতে যাম। বুইছা অঁ প্লেন টো বনাই লোৱা পইচাইচ আ কথা কোৱা ঘৰত আও মোৰতো বা মানুহজন যাব। যাব জানো?
তোমা অ ঘৰত সুধিব লাগিব। এতিয়া কি কৰে বা আকৌ পইচাও কথা আছে হয়।
তেওঁ কথা আছে সেইকাণে সময় আছে বাও মিলাব পাৰিবা দিয়া তেতিয়ালেকে।
উম তাকে গ'লে আমি কাম এটা কৰিম আমি ফেঞ্চিটো সোমাই আহিম বুইছা।
অঁ একেবাৰে মানে সেই এনেও সময় লাগিবই যিহেতু, দুদিনতে দুদিন লাগিবই। সেইকাৰণে সোমাই কৰি আহিম আৰু চব বস্তু লাগিলে ৰাতি দেৰিকে আহি পেলো পামহি আও ঘৰ হয়। এনেও দেৰি হ'বই ৰাতি বাও দেৰিকেই পামহি সোনকালে অহাটো হেয়িটো নহবই।
দেৰি হব এ দিয়াচোন আৰু তাতে গৰম কিমান।
উম হয়। আৰু এইবিলাক মানে ঠাণ্ডা জেগাবিলাকত মো জো ভুল ম'ম'টো খাবলৈ মন আছে। তাত পায় সেইখনত বাৰু ৰিজৰ্টখনত।
জুনু গুৱাহাটীত ওলালে নেকি?
এই এনেও আছেই। আও মই কিবা এটা বস্তু কিবা এটা মানে হেয়ি দেখিছিলো হা ভিউ এটা দেখিছিলো। উম এইয়া। গুৱাহাটীৰ মানে চানচেট চাব পৰা জেগা খিনিত কিবা ৰিজ হেয়ি এখন খোলা আছে কেফে এখন খোলা আছে নেকি। বহুত ধুনীয়া লাগে সেইখন। মো সেইখিনি জেগালৈও যাবলে মন আছিলে এবাৰ মান। আৰু ফটো চটোও মানে বহুত ধুনীয়া হ'ব তাত।
মই মোৰ লগৰ বিলাকৰ জবাব মানে ষ্টেটাচ দেখিছিলো সিহঁতে কিবা খামৰেঙাত গৈছে চৰলপাৰাত গৈ, কৈছে বহুত ধুনীয়া ঠাই বোলে দিয়া,
অ যাব লাগিব আমিও যাম দিয়া চবেহে ঘূৰি থাকিব পাই নাই আমিওতো ঘূৰিব লাগিব।
কিনিবলে বহুত ধুনীয়া
উম যাম যাম
তোমাৰ জুৰি গৈ থাকে নে নদী গৈ থাকে ওচৰতে খানা খায়
উম কিন্তু মেঘালয় এখনৰ ফাৰ্ষ্টে গৈ আহিম দেই তাৰ পিছত যাম বেলেগ ক'বাত উ উম দিয়া হ'ব দিয়া তোমাক মাতি আছিলে নহয়। যোৱা নহলে অ অ দিয়া
উম